হেল্ল' অ শুনিছে নে?
অ শুনা পাইছো খবৰ ভাল নে তোমাৰ
ভাল ভাল ভাল তোমাৰ
অ আছো ভালে
অ
এ খোৱা লোৱা কৰিলা
কৰিলো কৰিলো কৰিলো তুমি
উম জাষ্ট অলপ আগতে ভাত খালোঁ
অ
হয়
আচ্ছা কি কৰি আছা
এ এনেই পঢ়ি আছো
অ পিছে আজি কি বিষয়বোৰৰ কথাত কথা পাতিম বুলি ভাবিছা
অ বানপানী কৃত্ৰিম বানপানী আৰু প্ৰাকৃতিক বানপানীৰ ওপৰত
হয় হয় হয় বহুত ভালেই কি এনে কি জানা তুমি কৃত্ৰিম বানপানী প্ৰাকৃতিক বানপানী হয়
কৃত্ৰিম বানপানী তোমাৰ ধৰা বৰষুণৰ ফলৰ জন্তু হয় যেনেকে ধৰা আমাৰ গুৱাহাটীতে যেনেকে যোৱা ৰাতি বৰষুণ হল বহুত বেছি বৰষুণ হোৱা কাৰণে কি হল ৰাস্তা আস্তা ডুবি যায় এনেকে এইটো এইটো হ'ল তোমাৰ কৃত্ৰিম বানপানী আৰু প্ৰাকৃতিক বানপানী ধৰাক তোমাৰ যোনটো আমাৰ নদীত পানী এনি টাইম থাকে এইটো
হয়
তাৰপাছত তোমাৰ বিল বিলাক যেতিয়া ভৰি থাকে ত' সেইবিলাক প্ৰাকৃতিক মানে বানপানীটো তেতিয়া হ'ব যেতিয়া মানে বৰষুণৰ পানী আহি এইবিলাক মানে ভৰি যাব যেনেকে নদীটো ভৰি যায় এটা সময়ত আকৌ এটা সময়ত লাহে লাহে পানীতো অলপ কমি যায় তো সেইটো পানী কোৱা কেতিয়াবা বানপানী হয় সেইটো মই প্ৰাকৃতিক বানপানী বুলি ভাবো আৰু
উম উম ঠিকে কৈছা তুমি কৃত্ৰিম বানপানী যদি কৃত্ৰিম বানপানীতো আমি মানুহে সৃষ্টি কৰাই দেখা পোৱা যায় যিমান যি হ'লেও
হয়
ধৰা নলা নৰ্দমা বিলাকৰ জাবৰ জোথৰ যদি আহ হোৱাই যোৱাৰ পিছত জন্ম জমা হৈ যোৱাৰ ফলত যদি বৰষুণ আহে ধৰা এতিয়া বৰষুণ দি আছে মানে এতিয়া এতিয়াতো বৰষুণ দি আছে ত পানী যাব নোৱাৰে তে বানপানীৰ সৃষ্টি হয় কৃত্ৰিম টো মানুহে সৃষ্টি আৰু প্ৰাকৃতিক টো ধৰা মানে পৰিৱেশৰ লগত ধৰা কেতিয়াবা চুনামি আহিল কেতিয়াবা অগ্নে আগ্নেয়গিৰি, ভূমিকম্প আহিল কেতিয়াবা তেন তেনে কুৱাও হয় আৰু সেইটোটো প্ৰাকৃতিক আৰু প্ৰকৃতিৰ প্ৰকৃতিৰ সৃষ্টি আৰু তুমি ক'ব নোৱাৰা সেইটো কেতিয়া আহে কি হিচাপত আহে
হয়! কৃত্ৰিম বান ফলতো, বানপানীৰ ফলতো, মানুহৰ বহুত অসুবিধাও হয়। যেনেকা ধৰক, যাতায়াত ব্যৱস্থাটো বন্ধ হৈ যায়।
হয়, হয়, হয়, হয়!
বহুত অসুবিধাও হয়, মানুহৰ।
কৃত্ৰিম বানপানী, মানে কি আৰু! ধৰা, এতিয়া ক'ৰবাত, যাতায়ত ব্যৱস্থাটো হয়। যে, আৰু বহুতো বেপাৰ-বাণি যে এনেকুৱা বহুত মানে, মানে লগ, দেখা পোৱা যায় আৰু।
অ'! আৰু প্ৰাকৃতিক বানপানী হ'লেতো, তোমাৰ কি হয় তোমাৰ! মানুহৰ বহুত ঘৰ-দুৱাৰ, কেতিয়াবা আমি দেখা পাইছোঁ, কেইবছৰমানৰ আগত। অ'! ঘৰৰ ছালৰ ওপৰলৈকে, পানী উঠি যায়। ত' তাৰফলত, মানুহৰ যিবিলাক, অ' পোহনীয়া জন্তু, যেনেকে-গৰু-ছাগলী। এইবিলাকো, কেতিয়াবা মানে কি! পানীৰ লগত উটি যায়। যাৰফলত, কি হয়! গৰু, ছাগলীৰ মৃত্যু হৈ যায়।
অ'! হয়, হয়।
মানুহে মানে, কি হয়! এটা, মানে ঘৰ চলোৱা বা যিটো ব্যৱস্থা থাকে, সেই ব্যৱস্থাটো মানে, কি কৰে, নোহোৱা হৈ যায়। এটা সময়ত। খোৱা-লোৱা বস্তু, এইবিলাকো কমি যায়, নোহোৱা হৈ যায়।
উম, ঠিকে কৈছা তুমি! খোৱা-লোৱা বস্তুবোৰো নাইকীয়া হৈ যায়, লাহে-লাহে।
হয়!
বানপানী হ'লে, বানপানী হ'লেতো আৰু বানপানী যি, কৃত্ৰিম হওঁক, প্ৰাকৃতিক হওঁক, যিয়ে নহওঁক বা বান পানী যদি হয়! তথাপিও মানে, বহুত ধৰণৰ মানে, প্ৰভাৱ পৰা দেখা পোৱা যায় আৰু বান পানী হ'লে। আঁ খেতি পথাৰ বিলাক আকৌ, এতিয়াতো খেতি কৰে। শৈস্য ধান বোলা, শৈস্য। শস্য বিলাকো বেয়া-বেয়া হোৱা দেখা পোৱা যায়। আৰু ধৰা, বহু-বহুতো মানে, বেপাৰ-বাণিজ্য হোৱা, দেখা পোৱা যায়। মানে, কি মানে, ধৰা এ, কেতিয়াবা ধৰা কিছুমান দে কিছুমান মানে, দেশেৰ পানীও এৰি দিয়ে। যেনেকুৱা, পানী-চানী বিলাক যেতিয়া এৰি দিয়ে, তেতিয়া, এ, এটা অঞ্চল বহু, বহুত খিনিয়ে বানপানীৰ কবলত পৰা দেখা পোৱা যায়। মানে, দুৰ্ভি কেতিয়াবা আৰু আঁ বহুত মানে, দুখীয়া মানুহৰ দুৰ্ভিক্ষবোৰো দেখা দিয়ে।
হয়! অ'! মানে কি, অৰ্থনৈতিক ওপৰতো প্ৰভাৱ পেলায়, হয়নে?
হয়, হয়! আৰ্থনৈতিক ওপৰতো প্ৰভাৱ পেলাই।
হয়!
পৰিৱেশ সংৰক্ষণ, এইবিলাকো মানে, কি! পৰিৱেশ যেতিয়া, সংৰক্ষণ কৰে মানুহে, সেইবিলাকৰ বানপানী হৈ যায়। ত' তাৰ ফলতো, পৰিৱেশো বেয়া হৈ যায়। পৰিৱেশৰ সমস্যা হয়।
হয়, হয়, হয়! ঠিকেই কৈছা, তুমি। পৰিৱেশৰো, পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়।
হয়।
আৰু কৰিব আৰু কি আৰু গছ গছনিবোৰ ধৰা পানীৰ কবলত কেতিয়াবা হালি পৰে কেতিয়াবা হালি পৰা পৰা দেখা পোৱা যায়, আৰু কেতিয়াবা পৰে ধৰা আৰু মানে কি আৰু ৰাস্তা ঘাটটো ডুব বিয়ে যায় বানপানী হ'লে।
হয়।
অ' অ'।
ত' বানপানী মানে কি আৰু এটা প্ৰাকৃতিক দুৰ্যোগ আৰু এইটো। প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত এইটো এটা হয়।
হয় হয় হয় হয় ঠিকে কৈছা প্ৰাকৃতিক দুৰ্যোগ।
এইটো এতিয়া বা-বাৰিষা কাল এতিয়া এতিয়া বৰষুণ বেছি হ'ব, এইটোৰ ফলত কি হ'ব অ' চহৰ নগৰ বিলাকত কৃত্ৰিম বানপানী হ'ব, আৰু এই পানীয়ে যায় নদীত জমা হব। নদীত জমা হ'লে কি হ'ব নদীত পানীৰ যোনটো লেভেলটো আছিলে সেইটো
হয় হয়।
বাঢ়ি যাব, আৰু সেই পানী বিলাকে কি হ'ব লাহে লাহে গাঁৱৰ মাজেৰে এনে কে সৰু সৰু নদী যিবিলাক যিবিলাক থাকে সেই নদীবিলাকৰ মাজেদি সোমাই যাব, ত' এনেকে লাহে লাহে পানীতো মানুহৰ পথাৰতো সোমাই যাব পথাৰতবিলাক বেয়া হ'ব, ঘৰত জুৰিব, এনেকে মানে বানপানীটো হয়। প্ৰাকৃতিক বানপানীটো
হয় হয় ঠিকে কৈছা তুমি, প্ৰাকৃতিক ভাৱে বানপানীতো বহুত খিনি হয় সেইটো যদি চুনামি আহে, ধৰা যি টি আহে বাৰু চুনামিয়ে হওঁক
চুনামি অহা ঘৰে, এতিয়াতো আমি আ এতিয়া এতিয়াতো আমি অ' নিউজত দেখা পায়ে আছোঁ কেইদিনমানৰ পৰা, যেনেকে গুৱাহাটীয়ে হওঁক পিছত মহাৰাষ্ট্ৰ হওঁক আৰু বেলেগ বেলেগ কিছুমানো বা-বাহিৰা দেশ বিলাকতো মানে কি এই বৰষুণ বা চুনামি টাউনত বানপানী হৈছে, সাগৰৰ পানী বিলাক মানে কি নগৰৰ ভিতৰত সোমাই গৈ আছে।
অ' হয় হয় ঠিকে কৈছা তুমি, কথাটো ঠিকে কৈছা, বহুত খিনিয়ে মানে পানী সোমাই সোমাই পানী সোমাই যাই আছে।
আৰু যাৰ ফলত কি হয় ল'ৰা ছোৱালীয়ে বিদ্যালয়টো যাব নোৱাৰে। পঢ়া শুনাতো, পঢ়া শুনাত টো নোহোৱা হ'ব, পঢ়া শুনাতো মানে কি অলমষ্ট কিয় কৰিব নোৱাৰে সেনেকে ঘৰতে থাকে।
উম, ঠিকে কৈছা তুমি।
তোমাৰ আ, খোৱাপানী বানপানী হ'লে খোৱাপানী নাটনি হয়, খোৱাপানীটো মানে পাবলৈ তেতিয়া টান পৰে, টান হৈ পৰে।
অ' অ' ঠিকে কৈছা বিশুদ্ধ খোৱা পানী মানে বিশুদ্ধ খোৱা পানীতো কেতিয়াবা নাটনি নাটনি হৈ যায় বানপানী হৈ-হৈ হৈ যোৱাৰ লগে লগে।
হয়।
সেইটোয়ে হয়, আৰু মানে কৃত্ৰিমটো কৃত্ৰিম বানপানীটো মানে জাবৰ জোথৰ বিলাক মানে যেনেকুৱা তেনেকুৱা ঠাইত পেলাব নালাগে মানে ভাল ঠাইত পেলাব, তেতিয়া মানে পুৰা বৰষুণ আহিলে মানে সেই জাবৰ জোথ যদি আমি বেলেগ জাগা বা নলা নৰ্দমাত পেলাই দিওঁ, জাবৰ খিনি কি আৰু থোৱা মানে পানীটো যাব নোৱাৰিব, পা পানী যাব নোৱাৰিলে পানীত ওপৰলৈ গুচি আহিব, গুচি আহি কিনে ৰাস্তাত পুৰা বানপানী সৃষ্টি সৃষ্টি হ'ব, এইবোৰৰ পৰা এইবোৰ পানী
হয়',। ত' মানে কি অ' তোমাৰ প্ৰাকৃতিক বানপানীটো কমিবলৈ কমেওঁ অ' মানে কি হয় কৰ'বাত কেতিয়াবা বেছি দিন নালাগে। পাঁচ ছয় দিনতো কিছুমান পানী হেৰি হয়। শুকাই যায়, মানে শুকাই নাযায় মানে গুচি যায়। আৰু কিছুমান বেছিকে মানে এই নামনি অসমৰ ফালে চাবা ত' গোৱালপাৰা হওক বা বৰপেটা এনেকুৱা অঞ্চলত কি হয় বহুত দিনলৈকে পানী থাকে, কমেওঁ চাৰি মাহ পাঁচ মাহকে থাকে।
উম', সেইটো হয় ঠিকে কৈছা।
হয়',।
হ' ঠিকেই কৈছা তুমি এইটো কথাটো। কত বা থাকিব যেনে নামনি অসম। মানে নামনি অসম অলপ নামনি অসমৰ পিনে হোৱা দেখা যায়, মানে ধৰা এই কিছুমান অ' নদীৰ পানী মানে পাগলা পাগলা দিয়া হওক বা কিছুমান আন ধৰণৰ নদীবোৰৰ পানী মানে বেছিকৈ বাৰি অহা দেখা পোৱা যায়, বাঢ়ি অহালৈ গাঁৱৰ সেই এটা যদি কাষত গাওঁ থাকে। ত' গাঁও- গাঁও খিনিও বহুত মানে বুৰ যোৱা দেখা পোৱা যায়, আৰু আৰু পানীৰ সিমানে উত্তৰ বেছি হয় গৰা খহনীয়াও সিমানে গৰা- গৰাখনেও হোৱা দেখা পোৱা যায় গৰাখনেও দেখা পোৱা যায়, এনেকুৱা বহুত অঞ্চল পানীত পৰা দেখা পোৱা যায়।
আৰু অসমত চবতকৈ বেছি বানপানীতটো হে ধেমাজি জিলাৰত হে বেছি কৈ হয়।
হয়', হয়', হয়', ঠিকেই কৈছা তুমি। বানপানী হ'লেতো বহুত খিনিয়ে দুৰ্বল আৰু বহুত খিনিয়ে ক্ষতিকাৰক হয় দিয়চোন।
হয়',। প্ৰাকৃতিক বানপানীটো কৃত্ৰিমতো বানপানীটো যদি অলপ ৰিয়া হৈ মানে কি কৰিব পাৰি যেনেকে ধৰা প্ৰশাসন বিলাগে আহি কেনে নলা-নৰ্দমা বিলাক চাফা কৰি দিলে সোনকালে ত' পানীটো মানে কি এটা ৰাস্তা মুকলি কৰি দিব যে, পানীটো ইফালে এনেকে- যাতে যাব পাৰে। এইটো কিন্তু প্ৰাকৃতিক বান তাইটো অলপ কঠিন হৈ পৰে, কিন্তু এইটো সহজে নোৱাৰে মানে মানুহে।
উম', হয়', হয়', ঠিকেই কৈছা যদিগে অলপ কঠিন হৈ পৰে। মানে প্ৰাকৃতিক মে প্ৰকৃতিৰ সৃষ্টি ন', প্ৰকৃতিৰ সৃষ্টি হ'লে মানে যেতিয়া প্ৰকৃতিয়ে ধৰা তমাৰ বানপানী বা হয় তেতিয়া মানে প্ৰাকৃতিক ভাৱে চুনামি হক পণে যেতিয়ালৈ এতিয়া সেইটো প্ৰাকৃতিক ভাৱে সৃষ্টি কৰা, সেইটো মানে প্ৰকৃতিৰ সৃষ্টি কৰা সেইটো ক'ব পাৰা তুমি।
হয়',।
অ',। পিছে, ঠিক আছে দিয়া, পিছত আৰু তোমাৰ লগত কথা পাতিম।
ঠিক আছে দিয়া।
ভাল লাগিল তোমাৰ লগত কথা পাতি আজি।
অ মোৰো ভাল লাগিল দিয়া।
অ, দিয়া ঠিক আছে।